হেল্ল'
শুনিছ নে?
অ' এতিয়া শুনিছো।
অ', শুনিছো ময়ো, কি কৰি আছা?
এই অকন বিচনাতে বাগৰি আছো গাটো ইমান ভাল নহয় মোৰ।
কি হৈছে?
বিষ হৈ আছে, ভৰিৰ বিষ, কাল বিষ। সলতাৰ বেগ শেষ লৈছো আজি অলপ দিনৰ পৰা মোৰ মানে বিষে হৈয়ে আছে, দৰৱ পাতি খাইছো যদিও তেনেকে ভাল পোৱা নাই। ডক্তৰক তেনেকে দেখুওৱা নাই আগতে দেখুওৱা দৰব বিলাকে খাইছো, মানে মোৰ বিষটো মাজে মাজে হৈয়ে থাকে আগতে এবাৰ দেখুৱাই দেখুৱাই পেলাই যিবিলাক দৰব দিছিলে সেইবিলাকে খাইছিলো কিন্তু তেনেকে ভাল পোৱা নাই তাকে ভাবিছো মানে ফিজিঅথেৰেপি কৰাওঁ নেকি।
ভাল হ'ব তেন্তে, ইয়াতে দেখাইছিলা নে কি মানে আহ, ক'ত দেখাইছিলা তুমি?
ইয়াতে দেখাইছিলো। তাৰছতে আজি গৈছিলো ফিজিঅ'থেৰাপি কৰা মানে হেৰি ল'ৰাজনৰ ওচৰলে কথা পাতিছো তাৰপিছত তে কৈছে ফিজিঅ'থেৰাপি কৰোৱা কথা। কৈছে কিন্তু মইহে সময় দিব পৰা নাই, কাইলেও মোৰ বেলেগ কিছুমান কাম আছে। তাক তাকে আজিও নোৱাৰিলো, বেলেগ কাম আছিলে। পৰহিলে ভাবিছো যাওঁ, এই কাম বন খিনি কৰাৰ পিছতে মানে গাটো বেয়া লাগি আহে মানে ভৰি বিষায়, আঠু বিষায়, কঁকাল বিষায়। এই বিষটোৰ কাৰণে মানে কষ্ট পাই আছো।
বাকী তোমাৰ কি খবৰ ভাল?
ঠিকে আছো বাৰু।
অ', খোৱা বোৱা হ'ল?
তুমি অ', হ'ল, হ'ল। তোমালোকে খালা?
অহ, খালো, খালো। খাই কৰি লৈ আজি নিৰামিষে খালোঁ।
উম।
দাইল, ভাজি। মিক্স ভাজি বনালোঁ, তাৰপিছতে দাইলত অমিতা দিলোঁ। তাৰপিছত আচাৰ আৰু পানীটেঙা আছিলে লগত পানীটেঙা অলপ বনাই থোৱা আছিলে সেয়া তেনেকে খালো আজি।
পানী টেঙাটো অ', মই বহুত দিনৰ আগতে এবাৰ খাইছিলো। বৰ ভাল লাগে খাই সেইটো মই কেনেকে বনাইনো? সেইটো মই নাজানো।
সেইটো মানে সৰিয়হ হেৰি কৰিলা? কোলা সৰিয়হটো যে সেইটো ধুই শুকুৱাই লৈ তাৰপিছত এই মিক্সিত পিচি গুৰি কৰিব লাগে মানে চালি ল'ব লাগে গুৰি কৰি তাৰপিছত তাতে মানে নিমখ, জলকীয়া আৰু টেঙা সানিব লাগে। টেঙা মানে মই থেকেৰা দিছিলো থে কেৰাটো মানে হেৰি কৰি লৈছিলো ভাপত সিজাল অ', যে কোনো টেঙা ল'ব পাৰি কিন্তু থেকেৰা দিলেহে বেছি ভাল হয় মানে আৰু। মই থেকেৰা দিছিলো। খাবলৈ ভালেই হৈছে বাৰু এ, তেতেলি দিব পাৰি বা অন্য হেৰি কি বুলি কয় অন্য টেঙাও দিব পাৰি কিন্তু এই থেকেৰাটোত বেছি মানে ভাল হয় মই থেকেৰা দিয়ে বনাইছিলোঁ। ভাল লাগে খাই যেনেকৈ বেহুৱা বনাই বেহুৱাটো খাৰ দি বনায় আৰু পানী টেঙাটো টেঙা দি বনায় মানে।
উম, মই বপোৱাটো ইমানটা উম, মই বেহোৱাটো ইমানটা ভাল নাপাওঁ খায়। এ পানটেঙাতোয়ে ভাল লাগে।
অ' মই বেহুৱাও ভাল পাওঁ, পানী টেঙাও ভাল পাওঁ, দুয়টাই ভাল পাওঁ। কিন্তু বেহুৱাতো মই তেনেকে বনোৱা নাই, এনেই জানো খাৰ দি বনাই বুলি কিন্তু মানে নিজে বনাই বনোৱা নাই, মই পানী টেঙাটোহে বনাইছোঁ। তোমালোকে কি খালা আজি?
আমি আজি উ মাংস খালোঁ।
অহ।
লোকেল
অ'।
আৰু ভাত, ভাজি আছিলে। দাইল আছে। আছিলে।
অ' আইটেম ধেৰ।
উম আৰু কি আৰু
অহ, ঠিকেই আছে।
উম।
এই হাতত আৰু বেগটো লৈ বোলো অকণমান সেক লৈ লওঁ তেতিয়া কিজানি অকণমান বিষটো আৰাম পোৱা যেন লাগে আৰু।
কৰা যাই বাৰু তুমি কোনটো ইউজ কৰা, এই কাৰেণ্টে দিয়াটো নে, নে নিজে গৰম কৰি ভৰোৱাটো?
নাই কাৰেণ্টত দিয়াতোকে ইউজ কৰোঁ, সেইটো ইউজ কৰিবলৈ সহজ যে।
অ' সোনকালে হয় ন, এইটো?
উম, বেছি সময় নালাগে এইটোও আকৌ পানী গৰম কৰি আকৌ ভৰাব লাগে। কেতিয়াবা আকৌ ভালকে বন নহ'লে আকৌ পানী ছানি লিক হোৱাৰ চান্স থাকে। সেইটো কাৰণে মই হে সেইটোকে লও কাৰেণ্টৰটোৱে লৈ ভাল পাওঁ আৰু তাকে।
আকৌ ঘৰৰ ওচৰত কিবা কিবা পাতিছে নেকি? সেইদিনাখন যাওঁতে দেখিছিলোঁ পেণ্ডেল-চেণ্ডেল দি থকা।
অ' এই বিয়াৰ ওচৰত, বিয়া এখন আছিলে সন্মুখৰ ঘৰৰ।
অ'। অ' অ' হয় গ'ল নেকি?
অ' বিয়া হৈ গ'ল অ'।
গৈছিলা?
অ' গৈছিলোঁ, ইয়াত আৰু মানে আমিটো মানে গৈয়ে কেইবাদিনো যাবলগীয়া হৈছে, জোৰোণৰ আগদিনা আমাৰ গোপিনী সকলক মাতিছিলে মালা গাঁঠিবলৈ তাৰপিছতে ৰাতিপুৱা জোৰোণ যাওঁতে ওলাই যাবলগীয়া মানে জোৰ নোলাওতে আকৌ আমাৰ মানুহবোৰ থাকিব লাগে যে বাকী মানুহবোৰ গোপিনীসকলৰ তাৰপিছতে আকৌ আকৌ বিয়াৰ দিনাখনো তেনেকে নিয়ম-নীতি বিলাক থাকে যে, আয়তী সকলক লাগে সেয়ে আমি গৈ সেইবিলাক মানে আমাৰ ওচৰ চুবুৰীয়া চবেই মিলি নিয়ম-নীতি খিনি কৰিলোঁ, বিয়াৰ দিনা তাৰপিছত আকৌ ছোৱালী অনাৰ পিছত আকৌ ৰিচিপচন আছিলে, ৰিচিপচন হৈ গ'ল।
ইয়াতে দিছেনে ৰিচিপশ্যন? তোমালোকৰ ঘৰ ওচ তেনে বেলেগ ক'ৰবাত দিছে?
এই ঘৰৰ ওচৰতে দিছে, ঘৰৰ আমাৰ ঘৰৰ অক-অলপ ওচৰতে ফিল্ড এখন আছে ডাঙৰ, ফিল্ডখনতে দিছে, তাতে দিলে আৰু হৈ গ'ল বাৰু। এই ওচৰতে বিয়াখন হ'ল, ভাল লাগিলে বিয়াখনত ফুৰ্তি ফাৰ্তা হ'ল, এনেকুৱা বিয়াবোৰ চবকে লগ পোৱা যায় যে, ভাল লাগে আৰু।
উম, উম, বুজিছোঁ ভাল লাগে তেনেকে বিয়া সেইবিলাকত আৰু ওচৰতে হৈ থাকিলে গোটেই কেইদিনেই যোৱা হ'লে ভাল লাগে তেনেকে ঘৰৰ বিয়াৰ নিচি নাই হোৱা আৰু
অ', আমাৰ মানে, আমি আকৌ সেইবিলাক গোপিনীসকলৰ লগত থাকিব লাগে ন? সেইটোকাৰণে আমি কেইবাবাৰো যাবলগীয়া হয়। এইহ
উম। বাকী উম, ছোৱালী অ' মানে ল'ৰা বিয়া নে ছোৱালী বিয়া?
ল'ৰাৰ বিয়া।
অ' ছোৱালী ক'ৰ আছে?
ছোৱালী শিৱসাগৰ।
উম। গৈছিলা নে? জোৰোণত
অ' নাই, জোৰোণত ন'গলো, মোৰ মানে এই গাটো ইমান ভাল নাই বিষ চিষ বহুত দূৰ হয় যে এই বিষ চিষ বোলে হৈয়ে আছে যে মোৰ অলপ দিনৰ পৰা।
অ' তুমি ভাল পোৱাই নাই ন তেতিয়া পৰাই হৈ আছে। উম।
অহ' তেতিয়াৰ পৰাই হৈ আছে, মই সেই দৰৱ, কিবাকিবি দৰৱ চৰব খাই অকণমান আৰাম পাওঁ, আকৌ হয়, সেইকাৰণে ভাবিছোঁ, এবাৰ ইমান দৰৱ খাই থকাও ভাল নহয়, ফিজিঅ'থেৰাপিকে কৰাই ল'ম বুলি ভাবিছোঁ আৰু
উম।
কাকো সময় দিব পৰা নাই, নিজৰ কিছুমান কাম থাকে।
উম, তুমি এইবিলাক টেষ্ট কিবাকিবি কৰাব লাগিছিলে নেকি, তেতিয়া গ'ম পালা হয়।
দিয়া নাই নহয় কৰাবলৈ, দিলেহে কৰাব পাৰোঁ।
উম। সেইে ফিজিঅ'থেৰাপীটো কৰাই চোৱাচোন। উম, কিজানিবা ভাল হ'বও পাৰে।
অহ' তাকেহে তাকে তাকে চাওঁ। কৰাই চাওঁ কি হয়? এহ সেইফালে বতৰ কেনেকুৱা কোৰা যায়।
বতৰ আজি ৰ'দ দিছে তোমালোকৰ তাত?
আমাৰ ইয়াত ৰাতিপুৱা বৰষুণ দিলে ৰাতিপুৱা ডাঙৰ এজাক বৰষুণ দিলে। তাৰপিছত বতৰ মুকলি কৰিলে ৰ'দ ওলালে তাৰপিছত এতিয়া আকৌ ৰাতি ডাৱৰীয়া নিচনা, ডাৱৰীয়া নিচিনা হৈ আছে জানো ৰাতি বৰষুণে, মগু ডালি এনেকে
অ' আমাৰ দিনটো ৰদ দি আছিলে তাৰপিছত গধূলি অলপ বতাহ মাৰিলে, বৰষুণ ধৰা নাই বাৰু এতিয়া আকৌ দিবও পাৰে চাগে অলপ দেৰিকে ক'ব নোৱাৰি বতৰ এই এনেকুৱাই হৈ আছে ন কেতিয়া মানে বৰষুণটো ঘপককে আহি আহি যায়
অ তেনেকুৱা হৈ আছে বতৰ মানে ধৰিব নোৱাৰি ৰদ দি থাকে, থাকে আকৌ পতককে বৰষুণ আহি যায়। গৰমো আছে ইমান বেছি নহয় বাৰু
দিয়া ঠিক আছে তুমি অকমান ৰেষ্ট লোৱা।
ঠিক আছে বাৰু হ'ব দিয়া। উম ৰাখিছো।
উম উম!